হেল্ল'? উঠিলি নাই? উঠিলী নাই বোলোঁ? এই আজি আমাৰ এই অ', উঠিছোঁ এই ৰাইজক কেলে মাটিতো আজি বোকা দিয়া কথা আছে নহয় আহিবি নাই?
তাকে মোৰ যাবলৈ মানে কাম দুটামান ওলালে নহয় এতিয়া তাকে যাব পাৰোঁ নে নোৱাৰোঁ ভাবিছোঁ হে।
কে গোটেই গাঁওৰ মানুহখিনি গোটেইখিনি গোট খাব লাগে কবা সয়া হ'ল আগৰ পৰা মাতিলোঁ ধুনীয়াকৈ খেহেত চবে আহিম-আহিম কৈ নাহিলে এতিয়া তইয়ো তেনেকে ক'লে অকণ বেয়া হয় নহয় গোটেই সোপাই আহিব লাগে।
নহয় মই নাযাওঁ বুলি নাই কোৱা। ধৰ মোৰ অকনমান যোৱা পলম হব কিন্তু মই ওলামগে ওলোৱাটো। অ', কাম বন কেইটামান আছে যে বাকী মানুহবোৰ আহিছে নাই?
আহিছে বাৰু দুটা এটা। এই তাকে মই আছোঁ তাৰপিছত আমাৰ হৰেণ কাইতি আছে। তাৰপিছত আমাৰ যোগেশ্বৰ আছে তেনেকেই কেইটামান আছোঁ আও।
অ', অ', তাত সেইখনত পানীকণত মাছ অলপ আছে নি?
অ', মাছ অলপ আছে তাকে হেৰি কৰিব লাগিব অ', এই হাল বালে ওলাব কেইটামান।
তাকে চালনী এখনো লৈয়ে যাম নেকি?
লৈ আহিবি-লৈ আহিবি। এই একো নাই, ৰাইজৰ মানুহখিনিও কিছুমানে আহি আনিছে পাচ মাছ ল'ব বুলি।
উম, তই এতিয়া মানুহে ধৰি শেষ কৰি পেলালে মোলে কেইটামান থবি আকৌ, মুৰ অকণমান দেৰি হব যে যোৱা। অ', তাত কঠীয়া কত ললি?
এই কঠীয়া আমাৰ হেৰিও আকৌ, উম আমাৰ মোহেন মোহন দাইতী ঘৰতে বাৰীতযে কৰা হৈছিলে।
অ', অ'।
সেইখিনি কথিয়াই আৰু। নাই-নাই এই সেইটো কথা কি কবি আৰু, সেইজন মহা সেইজন ক'ৰবাত আছে বুলি শুনিছোঁ, নাৰায়ণপুৰ ফালে।
অ', মই বোলোঁ আকৌ সেইজন হেই অ', মই বোলোঁ সেইজন আকৌ এই পাহাৰৰ মাজত পালেগে বা?
ঠিক নাই তো ময়ো ইমান ভালদৰে গম নাপাওঁ মানে ইমান বাৰ্তালাপ তেনেকে হোৱা নাই আগে পিছে।
অ'।
মাজতে এবাৰ ভুমুক কে এই আমাৰ মাধৱদেৱ স্থানত দেখিছিলোঁ।
মাধৱদেৱৰ মানে হেৰি আৰু? মাধৱদেৱৰ এই ক'ত? কলাক্ষেত্ৰ নে মই ই বিশ্ব
নহয় আমাৰ জন্মস্থানত। আমাৰ এই ৰঙাজান জন্মস্থানত। তেখেতৰ এই সামাজিক মানুহ যে ঘূৰি ফুৰে।
অ', হ'লেও ধৰ সামাজিক মানুহ মানে যোনখন সমাজৰ লগত লাগি ভাগি ডাঙৰ হ'ল সেইখন সমাজেই ত্যাগ কৰি দিয়াটো কেনেকুৱা সামাজিক মানুহ নহ'ল?
তাকে সে সেইটো হয় বাৰু সেইটোও নহোৱা নহয়।
উম।
কিন্তু তেখেতে আমাৰ সমাজৰ কাৰণে অলপ ভাল কাম কিছুমান কৰিলে বাৰু। কিন্তু চাবিতো এই মাজতে পাক মাৰি দিয়াতোহে বেয়া হ'ল।
তই এটা কথা সদায় চাবি, তই সমাজৰ কাৰণে বিছটা ভাল কাম কৰ কিন্তু তাৰ ভিতৰত যদি এটা বেয়া কাম থাকে, মানুহে বেছি দিনলে সেই বেয়া কামটোহে
বেয়া কামটো হে লকে কৰে হয়-হয়-হয়। মানে কিয়মান চাব পাৰোঁ এতিয়া আমাৰ প্ৰাৰথমিকতে চাব পাৰোঁ, এতিয়া যিটো আমাৰ প্ৰাথমিকত এটা মানে আঞ্চলিকটোৰ ভিতৰতে মানে আমাৰ হেৰি হৈ আছে বুলি ক'ব লাগিব সেই যিটো আমাৰ পৰম্পৰা। যাতে যেনে মানে যেতিয়া আমাৰ অনুষ্ঠান এটা কিবা পতা হয়া প্ৰাথমিকত, তেতিয়া সেই সৰু-সৰু ল'ৰা ছোৱালী বিলাকে মানে কৃষ্ণ কৰাটোৰ যিটো পৰম্পৰা?
অ'।
সেইটো মানে আমাৰ আঞ্চলিকৰ ভিতৰতে আমাৰ প্ৰাথমিকটো উজোৱা হৈ হৈছে মানে সেই কাৰ সেই কাৰণটো কাৰণে। মানে কোনোৱে মানে আহিলে আমাৰ প্ৰাথমিকলে আহিলে মানে কোনোৱও বেয়া নাপায় যাতে মানে সক সকলোৱে শুশ্ৰষ ভালদৰে পায়। সেইটো কিন্তু তেখেতে শিকাই থৈ গৈছিল।
হয়-হয়। নহয় তই অকল সেইটো বুলিয়ে নকবি, ভাল কাম যথেষ্ট খিনি কৰি দি কৰি পেলাই গ'ল। এইটো সেইটোৰপৰা ধৰি মোৰ মনত আছে ধৰ নামঘৰ স্থাপন কৰ পৰা ভেটি মাটি কিনাৰ পা ধৰি লৈ
অ', হয়-হয়। তেওঁ তা প্ৰথমৰ পৰা জড়িত হৈ আছিল।
অ', আৰ্থিকভাৱেও যথেষ্ট সহায় কৰিলে লগতে মানুহবিলাকক মনোবল এটাও দিলে মানে। কিন্তু ধৰ তই আৰ্থিক আৰু মনোবল দিয়াতয়ে সকলো খিনি নহয় কিছুমান ভাল কাম কৰিলে মানে, কৰা বুলি নাই কোৱা। কিন্তু ধৰক যিখন সমাজৰ লগত মানে উতঃ পুতহ ভাৱে জড়িত বা যিখন সমাজৰ তোৰ এ অভিভাৱক হিচাপে তেখেতে দায়িত্বটো লৈ আছিলে, সেই সমাজখনক তেনেকে তেখেতে এৰি দিয়াত টো মই উচিত বুলি নাভাবো।
হয় হয়-হয়।
বাকী কিনো কৰিবি নিজৰ- নিজৰ ব্যয়ক্তিগত সিদ্ধান্ত তাত আমি তই মই মাত মাতিব মতাটো উচিতো নহয়, এতিয়া তোক কিবা এটা সিদ্ধান্তক মই যদি সন্মান কৰিব নোৱাৰো, তাত মই এইটোক বেয়া বুলি কোৱাটো মানে মোৰ যোগ্যতা নাই।
হা সেইটোৱে।
কাৰণ তোৰ- তোৰ জীৱনটো তোৰ- তোৰ কথা আৰু সেইটো-সেইটো সম ব্যক্তিগত জীৱনত মানে কোনেও মাত নমনাটোৱে ভাল।
উম, বাকী তহঁতৰ এতিয়া খেতি বাতি কি হৈছেগে আগবাঢ়ি আছেনে কিমান।
খেতি বাতি এতিয়া আগবাঢ়িব পৰা হৈছে, এইকেইদিন তোৰ বতৰটো ভাল কৰি দিলে যে অকমান।
অ'।
এতিয়া সেই তোৰ বনোৱা মাটিকনো ৰোৱা হৈছে আৰু। লাহে-লাহে।
অ', তাৰপিছত তহতৰ জ্বলনী পিছফালৰ মাটিকন যে উলিয়ালি নাই। আগতে বহুত দল আছিলে নহয়, মই তাপাই গৰুলে ঘাঁহ কাটি আনো।
এখন আমাৰ ফ্ৰণ্ট পৰিলে নহয়।
উম, সেইখন বৰ বেয়া কৰিলে নহয় এতিয়া সেইখন এতিয়া দলনী হ'ব নহয় পুৰা হ-হকে।
তাকে তলনি হ'লেই আৰু আজি তোৰ পাঁচ বছৰ ছবছৰ আগৰ পৰা সেইকণ তেনেকেই আছে। এই তাহানি লকডাউনৰ আগৰ পৰা আৰু।
অ', এই মই তোৰ আগতে কিমান ঘাঁহ কাটি আনিলো তাপা।
অ'।
তহঁতৰ আকৌ দেউতা ভাল আছিল আছিল দেই তহঁতৰ দেউতাই বহুত মানে ইমান হেৰি নকৰে, এইবিলাক সম্পতি বা মাটি বাৰী এইবোৰৰ লগত একো হেৰি নাই। তেখেতে মানে এইবিলাক তোক ক'লে কিছুমান হ'লে এতিয়া ঘাঁহ এডাল ক'ৰবাৰ পৰা কাটি আনিলে মানুহে মানে এইটো কেছ দিয়া দি হৈ যায় এনেকুৱা হৈ যায়, কিন্তু সেইজনে তেখেতে মানে বহুত সহায় কৰিলে মোক।
অ', অ', এ নাই এতিয়াও তেনেকুৱা, তই আহি লৈ যাব পাৰিবি।
হয়- হয়। মানে কি হ'ল এতিয়া ঘাঁহ পানী তেনেকুৱা নাইকিয়া হ'ল, গৰু হালও অকণ খোৱা বোৱাটো কমি গৈছে। তাকে মই যাম নেকি চাই আহিবগে লাগিব কেতিয়াবা, কাটিব পৰা হ'ব নে নাই।
আহিবি, যথেষ্টখিনি আছে মানে তোৰ এই তোৰ এতিয়া বাৰটা নে তেৰটা হেৰাইছে, সিহঁত খিনি গৰুলে তোৰ এসপ্তাহৰ খানা হৈ যাব বা বাঢিহে যাব পাৰে মানে।
অ'।
তোৰ ধৰ আজি বছৰ- বছৰ ধৰি গোট খাই আছে নহয়, সেইটো কাৰণে তই
এটো ধৰ সিঁহতৰ এতিয়া ঘৰটোতো হেৰিয়ৰ নিচিনা হৈছে, হয়। তহঁতৰ ঘৰটোতো এতিয়া ধৰ গোটেই মাজুলী দ্বীপটো নিচিনাই হৈ পৰিলে, গো
হয় হয়- হয়, সম্পূৰ্ণৰূপে মাজুলী দ্বীপ আও। অ'। সম্পূৰ্ণৰূপে মানে মাজুলী দীপ, ধৰ আমাৰ ঘৰৰ বাটতো তই ঢকুৱাখানা সেই ৰাস্তাটো বুলি ধৰিব পাওৰ মাজুলীলে যোৱা, বাকী চৌপাশটো গোটে মাজুলী আও।
সেইটো হয় বাৰু।
অ, সেয়া এনেকুৱাই পৰিস্থিতি আও। নতুন।
নহয়, নহয় এ হাল বাবলে।
কাৰ খন আহিছে?
এ আমাৰ এইটো কি বাবাকণ যে, সেই তাৰ ভাগৰখন আহিছে নি?
আকৌ বোলে বাবাকানৰ পাৱাৰ ডিলাৰ বেছি ট্ৰেক্টৰ এখন ল'লে।
অ, ল'লে নেকি? তেতিয়াহ'লে এখন বেলেগৰে হ'ব তেতিয়াহ'লে। এইটো আমাৰ এই টপা ভাই যে
অ, তাৰ হ'ব পায়।
উম হয়, হয়, হয়। তাৰে হ'ব চাগে। মানে মই পাহৰিলোঁ কথাটো ভবা নে মনত নাই মানে সি যে বাবাকণে যে বেছি পেলাই টেক-ট্ৰেক্টৰ ল'লে।
ন অ। তাৰপিছত তই কি এতিয়া পাৱাৰ ডিলাৰেহে বোৱাই আছ মাটিখিনি? হেৰি লগা আকৌ টেক টেক্টৰ লগা আকৌ।
এ ৰাইজৰ মানুহখিনিয়ে গ'লে আক' পাৱাৰ ডিলাকে লগা বুলি। তাকে মইও ভাবিছো কথাটো মানে এতিয়া চেক ক্ৰেটেৰী হিচাপে মোৰো অকমান কথা আছে। তথাপিতো আকৌ এতিয়া ধৰ চেক্ৰেটেৰী হ'লো বুলিয়ে আমাৰ ৰাইজৰ মানুহে ৰাইজৰহে চেক্ৰেটেৰী মই। মইতো অকলে এইটো সিদ্ধান্তটো ল'ব নোৱাৰিম।
ৰাইজৰ মানুহখিনিয়ে ঘৰে ঘৰে নিজৰ মাটিখিনি টেক্টৰ লগালে। টেক্টৰ লগালে মানে তোৰ ধৰক পইচাটো অকমান বেছি পৰিলেও ফটককে সোনকালে হয় আও কামটো।
অ। তাকে সেইটোহে কৰো নেকি এতিয়া। ছেক্ৰেটেৰী হিচাপে মই অকণ মান গুৰুত্ব নিদিলে হেতে মানুহবিলাকে চবে গা এৰা দিব নহয়।
নাই, নাই। এতিয়া তই যদি পাৱাৰ ডিলাৰখন উভতাই পঠিয়া তোক আকৌ সেইটো মানে বেয়া পাব নহয়। তইনো কেলে বেয়া হ মানুহ এটাৰ সতি এনে এনে মিছা মিছিকে। তই বেয়া নহবি। ঘূৰি আহি আহিবলে দে। চহাবলে দে আৰু তাকেই, অ। তাত কিহৰ কি, কি ধানৰ কঠিয়া ল'লি?
কঠীয়াটো এইবাৰ এই ৰঞ্জিত আৰু হেই বাহু।
অ, সেইখনত হ'বনে সেইটো ধান?
ৰুব, ৰুব একো নাই। এই মানে ধৰ ৰঞ্জিত ধানত ওজন আছে যে মানে ভাল হ'ব।
অ, অহা বছৰলে ধানৰ দাম বাহিব আকৌ অকমান। অহা বছৰলে বোলো ধানৰ দাম বাহিব অকমান ধান যদি হয় ভালকে।
এইবাৰ তাকে অকমান হেৰি লৈ লৈ থ'ব লাগিব, ৰুই থব লাগিব। জহা ধানৰ অলপ কঠিয়াও ৰুই থ'ব লাগিব। জহাও দাম আছে নহয়।
মানে এতিয়া নতুনকে আমাৰ ইউক্ৰেইন আৰু তোৰ এখন এ ডুবাই আৰৱ আৰৱ হেৰিয়লেও তোৰ ৰপ্তানি কৰিবলে সুবিধাটো কৰি দিছে নহয় হিমন্ত বিশ্ব শৰ্মাই। সেদিনাখন হেৰিয়ত দিলে মানে তোৰ সামাজিক মাধ্যমত পোষ্ট এটা দিলে টো প্ৰকৃত ঘটনা। মই মানে দেখিলো উ আমাৰ যোনটো জহা জহা ধান অসমৰ এ জহা ধানটোৱে মানে জি আই টেগ লাভ কৰিছে। যাৰ ফলত এতিয়া আগতে আগতেও ক'বালে ক'বালে হয় ধৰ জাপান, এনেকুৱা এনেকুৱা কিছুমান দেশলে হয়। এইবাৰ ইউক্ৰেনলে নতুনকে হৈছে আৰু ইউনাইটেড কিংডমলৈ হৈছে আৰু লগতে আৰৱ লেও হৈছে ৰপ্তানি, মানে কিতাপ বা এইটোয়ে গম পাব পাৰি যে, জহা ধানৰ দামটো মানে আগতকে দুগুণ বৃদ্ধি পাব এতিয়া।
হয় হয়- হয়। মানে কাম এটা কৰিব লাগিব আমি তেতিয়াহ'লে, ইবাৰলে যিখন ৰাইজৰ খেতি কৰিম সেইকনে এইবাৰ সম্পূৰ্ণ জহাৰ খেতিয়ে কৰিম বিছ বিঘা মাতিটো।
অ', ভাল ভাবিছ
এতিয়া আমাৰ অলপ কিবা এটা সুবিধা হ'ব।
তাৰপিছত এই বুনিয়াদী তাত কোনে কৰে এতিয়া খেতি, আশ্ৰমৰ।
বুনিয়া দিয়াত এবাৰ আমাৰ হেৰি আধিটো ধৰ আগতে আমিয়ে কৰিছিলো।
অ'।
এইবাৰ তেনেকৈ আধি কৰা নাই, এইবাৰ আকৌ খাজানা মাটিখিনিহে কৰা হৈছে, তাৰপিছত বাকী ই বাবা যে
আমাৰ গোৰ বাবা।
অ'।
এই বাবাই এবাৰ গোটেই খেতিটো কৰিব বুলি কৈছে।
অ'। তাৰপিছত হেৰি নহয়, এ আশ্ৰমত এতিয়া ক'ৰ মানুহ আছে, মানে সেই মানুহখিনিয়ে তো উম, ধৰ দৰমহা পায় নে- নে, কেনেকে সিহঁত তি উম, মানে কেনেকে জীয়াই থাকে, মানে খোৱা-বোৱা এইবোৰ পইচা-পাতি ক'ত পায়।
হয়- হয়, এই সেহেতে মানে কি তোৰ এ নিৰ্দিষ্ট এটা আহি থাকে মানে, তাত মানে তোৰ যিখন কস্তুৰবা আশ্ৰম, তাৰ মানে অৰ্থাৎ মেইন যিখনে-যিখনে পৰিচালনা কৰে, সেইখনত মানে ধৰ তাত ট্ৰেইনিং চেইনিং ট্ৰেইনিং হয় মানে। এই ট্ৰেইনিং দিয়াৰ পিছত যিকেইজন যিকেইজনী মানে হয় ট্ৰেইনিঙত, সেইকেইজনীক মানে এই নিৰ্দিষ্ট যিটো শাখা থাক কে সেইবিলাকলে পঠিয়াই দিয়ে, চম্ভাবলিবলে, তাত মানে তেওঁলোক কৰ দৰমহা একেবাৰে হাইজ হ'লে তোৰ দছ বাৰ হেজাৰ মান হ'ব। মাহেকত, বাকী তোৰ ধৰ খেতি বাতিৰ পৰা তোৰ আধাটো সেহেতে পায়।
অ'।
ধৰ খাজানাখিনি বাদে যিখিনি আধি হয়, সেইখিনি পইচাটো সেহেতে পাই, তাৰপিছত দুই নম্বৰতে ধৰ গৰু পুহিলে বা কিবা কৰিলে, খেতি কৰিলে, সেইবিলাকৰ পইচা তেওঁলোকৰ নিজৰ হয়। প্ৰায়, মানে তোৰ ধৰ দুভাগৰ, এভাগ এটা হেৰিয়লে পঠিয়াব লাগে চৰকাৰলে। কিন্তু বাকী চৰকাৰৰ বুলি নহয় মানে, যিখন মেইন মূল হেৰিখন আশ্ৰমখন, বাকীখিনিতো তেওঁলোকৰ নিজৰ- নিজৰ হয়, সেই তেনেকে চলি থাকে আৰু।
মই এতিয়া মানে দেখিছো, অসমৰ বুলিয়ে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন জেগাত তেনেকুৱা এখন- এখন আশ্ৰম আছে, কৌচ টোৰবা আশ্ৰম, এই আশ্ৰম খন বাৰু মই ইমানতো জানো যে, সেইখন মহাত্মা গান্ধী দেৱৰ বা গান্ধী মোহন দাস দেৱৰ তোৰ সেই পত্নীৰ নামতে নামাকৰণ কৰা হ'ল বুলি মই সেইটো কথা জানো, কিন্তু মানে কা আশ্ৰমখনৰ তোৰ আ তি গুৰি মাৰি মানে মই নাজানো, কেনেকে সৃষ্টি হ'ল, কেনেকে কি হ'ল, মানে সেই বিষয়ে তই কিবা অৱগত নেকি।
জানো- জানো, এই আশ্ৰমখন যিখন খোলা হৈছিল, সেই আশ্ৰমখনৰ এক নম্বৰ উদ্দেশ্যটো হৈছিল ধৰ এ মানে তৃণমূল পৰ্যায়ত ব্যক্তিসকলৰ গাঁৱৰ যিসকল ব্যক্তি বা মহিলাসকলক, তেওঁলোকৰ বিশেষকৈ এই শিল্পীও মানে ধৰ এইবিলাক শিল্প উদ্যোগৰ লগত মানে জড়িত কৰা, ক্ষুদ্ৰ শিল্প মানে প্ৰস্তুত কৰা। অ', হয়- হয়, এটা- এটা সম্পূৰ্ণ পথ অ'। তেওঁলোকক মানে প্ৰথম অৱস্থাত ধৰ এই কাপোৰ ববলৈ শিকাইছিলে। তাৰপিছত কিবা-কিবি তেনেকুৱা ধৰণৰ মানে যিবোৰ কাম সেইবিলাক কৰিবলে শিকাইছিলে। তাৰ উপৰিও মানে যিসকল ল'-ছালী, যিবোৰ মানে মহিলাসকলৰ ল'-ছালী সৰু সৰু থাকে তেওঁলোককো মানে সেহঁতকো মানে ধৰ হেৰি কৰিবলৈ শিকাইছিলে, বুজিব তৃণমূল পৰ্যায়ৰ যিবোৰ মানে শিক্ষা যেনে এইবোৰ ঘৰ ক-খ, অ-আ পহোৱা কিবা-কিবি সেই তেনেকুৱা টাইপৰ কিবা হেৰি কৰা আছ চেষ্টা কৰিছিল। তাৰপিছত সেইটোকে মানে ধৰ ডাঙৰ হৈ পেলাই এতিয়া মানে কিন্তু বৰ্তমান আমাৰ এই কষ্ট আশ্ৰমখনত তেনেধৰণৰ সেইটো পৰি অকমান দুৰ্বল আছে মানে।
হয়, মই ধৰ মই ধৰ আজি বহু সময়ৰ পৰা সেইখন আশ্ৰম দেখি আহিছো। আশ্ৰমৰ মানে মই তই যোনখিনি কথা ক'লি খিনিতো যথেষ্ট এটা ভাল কাম। মহিলাসকলক স্বাৱলম্বী কৰি তোলা বা গাঁৱৰ মহিলাসকলকো সেই শিল পকলাৰ লগত জড়িত কৰোৱাতো, কিন্তু আমাৰ আশ্ৰমখনত মানে সেইবোৰ ব্যৱস্থা মই দেখা পোৱা নাই আজিলেকে। আজি অত বছৰ হৈ গ'ল একোৱে দেখা নাই তেনেকুৱা দেখোন।
মানে কি এতিয়া ধৰ চা, এতিয়া আমাৰ ধৰ যি